অহ, শুনা পাইছ?
কি কৰি আছ?
এ ভাত খাই পেলাই এনে বাগৰি আছিলো বিচনাতে। তাকে কিবা হেৰি ৰেচিপি এটা চাই আছিলো বোলো কেনেকে বনাই হেৰি আমৰ আচাৰ বোলো বৰ ধুনীয়াকে বনোৱা দেখিলো মানুহ এজনীয়ে, তাকে চাই আছো।
অ', এতিয়া বনাই বনাই আছ নে কি? বনাইছ নেকি? এইবছৰ কেনেকে বনাবি, এইবছৰে আম পকিলে এতিয়া? আম পকিলে এতিয়া এতিয়া আচাৰ বনোৱা দিন গ'ল আৰু।
অ', এতিয়া গ'ল নেকি? এতিয়া কি চিজন নহ'লে?
এতিয়া কি বনাই এতিয়া, জলকীয়া হে বিহ জলকীয়া।
অ-অ।
বিহ জলকীয়া আনি পেলাই বনাব পাৰিবি আৰু এতিয়া আমৰ আচাৰ দিন গ'ল।
অ', মই বি জলকীয়া গাজৰ এই গাজ টেঙা আচাৰ বনাইছিলো এবাৰ, বৰ ধুনীয়া লাগিছিলে খায়।
অ', তেনেকে হেৰি এ গাজ টেঙাখিনি ৰুকি পেলাই অ দুদিন মান হেই নিমখ খত দি থ'ব লাগিব টেঙা দি তাৰ পিছত চেপি পেলাই ৰ'দত দিব লাগিব তেনেকে দি
উম উম, উম উম।
অ তেনেকে দি পেলাই বনালে তেতিয়া জলকীয়া দি পেলাই অ হেৰি কৰিবি আৰু তেল দি পেলাই অ ৰ'দত অ অ নালাগে দুই তিনদিন ৰ'দত লাগিব। বস্তুটো শুকাবলৈ এতিয়া বাৰিষাৰ বৰষুণ ন এতিয়া বাৰিষ ৰদটো ইমান হেৰি নহয় যে ভাল নহয় ভাল ৰদ হলে বাৰু একেদিনাই শুকাব। তাকে তেনেকে বনাবিচোন ময়ো বনাইছিলো এবাৰ ইমান ধুনীয়া হৈছে। অ জলকীয়াটো আনিবি জলকীয়া আনিবি বিহ জলকীয়া অ মানে কুটি কুটি তেনেকে ৰ'দত কেইদিনমান নিমখ দি থ'বি জলকীয়াত
এই জলক য়াটো নিমখত দি
অ নিমখত দি পেলাই ৰ'দত দিলে মানে সেইটো বেয়া নহয় আৰু ন
হয় নেকি তেতিয়া মানে ভেঁকুই নাযায়। নে কি নিমখত দি ৰ'দ ত দি
উ নিমখত দি পেলাই দুদিন থৈ দিবি। থৈ পেলা তাৰপিছত ৰ'দত দিবি এৰদ দি পেলাই তেতিয়া তেল দি থবি আৰু
অ মই আকৌ নেজানো নহয় নিমখ দি মচলা নিদিলেও হয় নেকি?
নিদিলে হয় সৰিয়হ পি গুৰি কৰি পেলাই অলপ দি দিবি সৰিয়হ
অ অ।
তেনেকে দিবি আৰু অ আকৌ এতিয়া লৈ টেঙা ওলাব- লৈ টেঙা
লৈটেঙা টো আজিকালি
অ স আমাৰ ফালে নাই এনে বত ত গ'লে পাও নহয় কেতিয়াবা বজাৰত গলে পাও লৈ আহো মই কিনি পেলাই। তেনেকে লৈ টেঙা আচাৰ বনাই দিছোঁ অলপমান
অ অ
এ আগতে আমাৰ তাত বিলম্বিত টেঙা এটা আছিলে বিলম্বী টেঙাটো আৰু ধুনীয়া হয়। বুজিছা, উম এই বহুত টেঙা যে
আমাৰ তাতে বহুত পাই আগত
অ আগতে আমাৰ ঘৰতো আছিলেই পা তে তলৰ খাই লাগে ন খাবলৈ একেবাৰে টেঙা চেট-চেটকে, উম সেইটো টেঙা কিন্তু আ-আচাৰ বেলালে মিঠা হয়।
পানী ওলাই যায় দেই সঁচাকে সেই লৈ টেঙা, তেতেলি
অ, অ এ বিলম্বী টেঙাটো যে আচাৰটো মিঠা চা হয়
আচাৰটো মিঠাহে হয় নেকি?
অ, টেঙা হৈ নাযায় পিছত আচাৰতো মিঠা হৈ যায়গৈ, আমি আগতে আগ আগতে আমাৰ মাঁহতে বনায় আকৌ আমাৰ ঘৰত মই এতিয়া বনাইছিলো নহয় এবাৰ হেই আগতে ঘৰত আনি পেলাই বনাইছিলো আৰু চাহো মি মিঠা হয়। টেঙাটো যাইগৈ অ টেঙাটো যাইগৈ, আচাৰ বনালে
অ, তেতিয়া বনাব লাগিব মই আকৌ বেছি টেঙা খাই ভাল নাপাওঁ। মি-মি টেঙাটো কমিলে ভাল পাওঁ আৰু বনাব লাগিব ৰ টেঙা মিঠা, জ্বলা অকমানো দিব লাগে
অহ, কৰ্দৈ টেঙাটোৰ নিচিনা।
ৰ্ক ৰয় আকৌ হেৰি টেঙা আচাৰ বনাই নহয় হ এই, থেকেৰা এটা পাই আকৌ ঔ-টেঙা
অ' ঔটেঙা আচাটো ইমান, ঔটেঙা টো ইমান হেৰি হৈ নাযায় গলি নাযায় হয়, চোবাই-চোবাই খাব লাগে আৰু পিছত। মই ঔ-টেঙা আছাৰ বনাই থৈ দিছো মই দালি দি দিয়ে খাওঁ বেছিকৈ।
অঁ, হয় নেকি?
ডালি হিজালে তাতে কেইদখৰ মান দি দিওঁ,
অঁ-অঁ।
গোন্ধটো আহে আৰু। তেতিয়া দালি খিনিও খাই ভাল লাগে। হয়।
অঁ-অঁ তেনেকেই কৰিব লাগে হয়। নোপোৱা দিনত তেতিয়া ঔটেঙা খাব মন গৈছে, নাথকা দিনত মানে পোৱা দিনা তেনেহে এতিয়াতো খাব পাৰিছো। আচাৰ বনাই থোৱা কাৰণে। এতিয়া আমি এতিয়া নাই কাৰণে আ সেয়া খাব মন গ'লেও এতিয়া নাপায়।
অ নোপায় আকৌ।
সেইটোৱে আক, ভালেই কৰিছদে, তই ভাল যোগাৰ লগাই থৰি দিছ। অহ এনেকেই কৰিব লাগে। অহ বেয়াও নহয় তেনেকে। অ', খাইয়ে থাকিব পাৰ,
উম', আকৌ আলু সিজাই লৈ পেলাই আলু- সিজাই লৈ‌ হেয়া অকমান, খচি যিবিলাক আঞ্জাও বনাব পাৰো। ঔ-টেঙাখিনি,
পাৰি মাছ,
অ', ইমান তেল দি, শুকান নাই যে অকমান শুকান কৰি থৈ দিছো, অ', সেইকাৰণে মানে, আঞ্জা-চঞ্জা বনাবলৈ সুবিধা হৈ আছে,
অহ', ভালে হৈছে, মইও এইবাৰ এবাৰ পৰা তেনেকে কৰিব লাগিব ৰ', বোলো।
তই কিবা আচাৰ বনাই থৈছ নে?
মই, আমলখি আচাৰ বনাইছো আকৌ আমলখি যে মুৰব্বা এটাও বনাই সেইটো খাই পাইছ নে? আমলখি মুৰব্বাটো খাই পাইছো সেইটো মানে হেৰি চেনি দি বনাই বৰ ধুনীয়া। ধুনীয়া লাগে। ফাইগণ্টো আমলখিটো মানে হেৰি কৰি থৈ দিয়ে অ', সেইটো উম', আমলখিটো মানে এনেকে অকম এতিয়া হেৰি সানি- সানি মানে গোটেই- -গোটাই-গোটাই বনাই বস্তুটো।
অ'
তাৰ পৰা চামোচ এপাত লোৱা। সানি- সানি এ', ধুনীয়াকে মানে এৰাতিত থৈ দিব লাগে নিমখ পানী দি তাৰপিছত মানে হেৰি উম', নিমখ পানী দি ৰাতি থৈ দিলি নহ কেহা তাতো গুচি যায় গ', মানে হা ', তাৰ পৰা পি পিছদিনাখন মানে তই ইয়া যেনেকে হেৰি চেনি দি পেলাই বস্তুতটো উতলাই থাকিব লাগে, উতলাই- উতলাওতে মানে চেনীটো ডাঠ হৈ যায় যে ঠিকে হেৰী গোলাপ জামুন মানে হেৰি যে লালমোহনটো নিচিনা লাগে। খাই পেলাই তেতিয়া।
অ', আমি চুগাৰ থকা মানুহ চেনি দিয়া বস্তু নাখাও।
তহতি ইমান ধুনীয়া লাগে খাই নহয় সেইটো।
অ চেনি দিয়া নাখাও যে সেইকাৰণে নিমখতে দি থৈ দিছো।
দিলেও ভাল বাহিৰা মানুহ মানে মানুহ বিলাকে আহে ৰাতিপুৱা এটা খালী পেট ত মানে সে এটা ল'ব আৰু চাহ অকমান ল'ব আৰু তে তেনেকে খাই একদম শৰীৰ মানে সিহঁত বঢ়া মানুহ বিলাকো তন্দৰস্ত হৈ থাকে মানে
উম উম মইচোন সেয়া সিজাই পেলাই সিজাই সেয়া আমলখিটো কেচ আমলখিটো আনো আৰু আনিপেলাই সিজাও। পোন্ধ হাজাৰটা মান দিও দি পেলাইে সিজাও। সিজাই পেলাই হে পানী খিনি খাই দিওঁ মই পানী পানীখিনি খাও অ কিমান খালো কিমান দিন দু দুদিন মানহে হৈছে নাই কিয়া হোৱা। তেনেকে বহুত খালো। তাপা তিনি চাৰি মাহ মান খালোয়ে মই একে লেঠেৰিয়ে তাৰপিছত অ তাৰপিছত আকো আমলখি কেইটা নিমখ ক'ত দি থওঁ। সেইকেইটা দিনটোচোন দু দুটা টা তিনিটা এনেকে খায়ে থাকো
অ ভালে হৈছে। দে আমলখিটো যিমান পাৰি সিমান খাব পাৰি বোলে খাব খোৱাতো ভাল আৰু আমলখি
ওচৰতে আছে এতিয়া নাইকিয়া হৈছে। তেওঁ
অ।
এতিয়া আমলখি জোপা নাইকিয়া আকৌ এতিয়া কলি পেলাইছে নহয়। আও দুদিন মান আও কেইদিনানৰ পিছত আকৌ সেয়া এদম এদম সৰিবই। ৰাতিপুৱা চোতাল সাই সাই এডাল লৈ আহোগে আও এসোপামান লৈ আহোগে অ আও। আনি লগতে ধুই লি একেবাৰে চচটোত বহাই দিওঁ পানী খিনি খাও খাই পেলাই আমলখি কেইটা সে ৰ'দত দি থওঁ এ চালনীমান শুকাই আছে মোৰ। এতি অ আমলখি এতিয়া মই আকৌ সেয়া কেইডোখমান পানীত দি সিজাই সেই পানীটো খাই থাকোঁ।
অ ভালেই কৰিছ দে অ মই আমলখি কিনিব ওলাইছিলো নহয় এবাৰ সেই ডাঙৰ ডাঙৰ আমলখি দামৰ আমলখি টো এ কি বুলি কয় পাঞ্জাৱত আছিলো যে আমাৰ মানে গছ এজোপা আছিলে জোপা মানে একে বহুত ডাঙৰ ডাঙৰ মানে গোল গোল এটা তামোল এটা সমান মানে ডাঙৰম আমলখি একে লুতুপা খাই লাগি থাকে মানে গছজোপাৰ পৰা আমাৰ এমুনা এমুনা লৈ আহে পাৰি পাৰি এটাও মানে বস্তুটোত দাগ একেবাৰে কোলা দাগ মানুহ নাথাকে সফা ধুনিয় লহি কেইটা ধুনিয় অ ত পৰা সেৰা দিয় বনাইছিলো মানে মানে সেয়া মোৰৰব্বা কিন্তু আমাৰ ইয়াত আকৌ নোপায় সেইটো আমলখি এতিয়া ডাঙৰটো
এ
থাকিলেও মানে এশ টকা কেজি দুশ টকা কেজি এনেকুৱা।
এই নহয় নহয় পঞ্চাছ টকামানকে লয়।
হলেতো ময় পাঁচ কেজি মানে আনিম নে একেবাৰে এ এবাৰ সুধিলো এশ টকা অ
হেই পঞ্চাশ টকাকে মই যোৱা বছৰ হে কিমান পাইছো নানিলো হে। মই এই সময় ওচৰতে আছে যে ওচৰতে আছে কাৰণে ডাঙৰটো নানো মই ডাঙৰটো খাই ভাল নেপাওঁ।
উ তই এবাৰ কবিচোন বাৰু ডাঙৰটো মই ডাঙৰটো মানে সে হেৰি মৰৰ পৰা বনাব কাৰণে ভাল মানে সেইটো পাই মানে ডাঙৰটো আনিম বুলি ভাবি আছো। ক'ৰবাত দেখিলে পাঁচ টকা পঞ্চাশ টকা কেজি হ'লে মানে লয়ে ল'বি দুই যে জি মোৰ কাৰণে নহলে মই এশ টকাকে আনিছো মানে মাথাটো গৰম উঠি গ'লে বা এক কেজি হে আনিলো।
অ পঞ্চাছ টকাকে পায়।
টকা কেজি উ পাঞ্জাব চাইটে বিশ টকা কেজি পাই মই বোলো বিশ টকা কেজি কে ইমান কিনিলো এনে এনেও পাও বোলো তাত এতিয়া একেবাৰে এশ টকা কেজি বোলো কোনে কিনিব একে এটাই এইটো ডেৰশ দু নকমাই উ সেনেকুৱাই এ মই সেই ইয়াত নহয় মই মই তেজপুৰত থাকোঁতে আৰু এই আমাৰ এইফালে হেৰিয়ত থাকোঁতে বেলেগ জেগাত আছিলোঁ। তেতিয়া ইয়াত বাৰু অ' ইয়াত সুধি চোৱা নাই বজাৰত মানে সুধিব লাগিব এবাৰ।
উম -উম।
কে ইটো সিটো বনাই থাকিলে ভাল এনেই থাকে সময়খিনি।
বনাইে থাকিব লাগে।
অ' তাকেইেতোন অ' খাই থকা যে ঘৰত বনোৱা আচাৰ খিনি উম হয় নে নহয়? আচাৰ খিনিয়ে হওঁক বা যিকোনো বস্তু এটা তেলটো পিয়ৰ আমি। ভাল। তেল দি দিওঁ বাহিৰ পৰা আনা বা কি তেলত দি বনাই সেইটোতো আমি নাজানো।
উ নিমখো কম দিও আমি। সিহঁতেটো কম দামী তেলটোও দিব পাৰে ন'। আমি এতিয়া ভাল তেল দিওঁ নিমখ কমাই দিওঁ নিমখ টোও বহুত বেয়া খোৱাটো।
অ 'বাহিৰৰ পৰা কিনা আছাৰ টোত নিমখো বহুত
অ'খাবই নোৱাৰি।
মানে সেইকাৰণে কিনা আচাৰ বিলাক। খাই বেয়া পোৱা হলো এতিয়া একো নাই ৰস। উম নাথাকে খালি টেঙা হ'ব ন নিমখ। বেছি হ'বই এইকেইটাই মচলা দিয়ে নে নিদিয়ে। দিয়ে ধৰিবই নোৱাৰি।
এই সিহঁতৰ পেকেট মছলা সোপাই হে দিয়ে আৰু।
অ' পেকেট বিলাকে দি দিয়ে অ' পেকেট এটা মিক্স অ'।